হেল্ল'
হেল্ল'
অহ কি খবৰ? এ আছো আৰু
উম
কহ
উ
হেল্ল' অ আজি হেৰিৰ বিষয়ে পাতো নেকি আমি অলপ তোমাৰ ইন্টাৰনেটৰ ইণ্টাৰনেটৰ বিষয়ে ইটাৰনেটো সুবিধা সুবিধা
অ ঠিক আছে উ উম
উ তুমি কি ভাবা ইণ্টাৰনেটৰ সুবিধা কি অসুবিধা কি কি বুলি ভাবা
মোৰ মতে ইণ্টাৰনেটটো যিমান সুবিধা তাতকৈ বেছি অসুবিধাও যেনে ইণ্টাৰনেটৰ যোগেদি এতিয়া আমি এঠাইত বহি বহুত দূৰ দূৰণলৈ কথা বতৰা পাতিব পাৰো যেনে- আগৰ দি আগৰ আগৰ সময়ত যেনে আমি চিঠি বতৰ চিঠি দি হ'লেও কত কথা বতৰাত তাৰ মানে পাতিছিলো দূৰ দূৰে মাএ লগত সেইবিলাকও হয়তো আমাৰ সুবিধা সুবিধা হৈছে যেনে কিছু সময়ৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ টকা পইচা পঠিওৱা বা দূৰ দূৰে থকা ঘৰৰ মানুহৰ লগত কথা পত- পতা এইবিলাক ক্ষেত্ৰত ইণ্টাৰনেটত বহু সুবিধা দিছে যে তোমাৰ মতে ইণ্টাৰনেটৰ সুবিধা বিলাক কেন তুমি এইবিল সুবিধা
এইবোৰ সুবিধা পোৱাটোতো ভালেই মোৰ কাৰণে যে হেৰি হয় আমাৰ যিকোনো কাম এটা কৰিব লাগিলে আমি অনলাইনত সহজে চাব পাৰো ন যে কিবা এটা হ'লে যে সেইটো কিবা বুজি নাপালো আমি কিবা পঢ়াৰে হওঁক বা কিবা কামৰে হক বুজি নাপালো সেইটো আমি সহজে চাব পাৰো কিন্তু এনেই আমি অফিচ এটাত গৈ কেনে চাব লাগিলে বেছিয়ে টাইম লাগে ন বা কোনোবা এজনক মানুহক সুধিব গলে বেছি টাইম লাগে টাইমতটো বেছি ৱেষ্ট হয় কিন্তু আমি ইণ্টাৰনেটত কি কৰিব পাৰো সেইটো সহজে কৰি ল'ব পাৰো কিন্তু তুমি কি ভাবা যে বহুত তেওঁ কয় যে ইণ্টাৰনেটটো অসুবিধাও দিয়ে সেইটোৰ বিষয়ে তুমি কি ভাবা
এতিয়া যেনেক ক'বলৈ গ'লে ইন্টাৰনেটৰ অসুবিধাবিলাক যেনে এতিয়া ল'ৰা ছোৱালী বিলাকেই মোবাইল ফোনতে এনি টাইম তাৰমানে মোবাইল ফোনতে ব্যস্ত হৈ আছে যাৰ ফলত তেওঁলোকৰ চকুৰ দৃষ্টি হওক শক্তি বা যেনে তেওঁলোকৰ তাৰমানে ব্ৰেনৰ তাৰমানে কিছুমান তাৰমানে ব্ৰেইন ব্ৰেইনটো তাৰমানে দুৰ্বল হৈ গৈছে মোবাইলত এনি টাইম চাই থকাৰ বাবে তেতিয়া চাবা আগৰ দিনত আমি খেলা খেল ধেমালি বিলাক তাৰমানে আমি আমাৰ টাইমত মোবাইল ফোন বেছি নাছিল সেই কাৰণে আমি খেলা ধূলা খেলিছিলো যাৰ ফলত আমাৰ শৰীৰতটো চৰ্চা হৈ আছিল কিন্তু এতিয়াৰ ল'ৰা ছ ল'ৰাবিলাক বা ল'ৰা সৰু লৰা ল'ৰা ছোৱালী বিলাক কম সময়ৰ কম বয়সতে তাৰমানে ফোনতে লুপ্ত হৈ যাব ধৰিছে তাৰ ফলত উ তাৰমানে এনি টাইম ৰুমৰ ভিত ৰতে সোমাই থাকে সোমাই কিনে ফোন চাই থাকে মোবাইলটোত তাৰমানে গেম খেলি থাকে বা কিবা কৰি থাকে সেইবিলাকৰ ক্ষেত্ৰত ফোনটো তামানে এনিটা অসুবিধাও দিছে এইবিলাক তুমি তুমি কি বুলি ভাবা
চোৱা ইটাৰনেটতো ভালো ভালো হয় বেয়াও হয় আমি খালি ইউজ কৰিব জানিব লাগিব এতিয়া চক সৰু ল'ৰা ছোৱালী বিলাকে তোমাৰ ইণ্টাৰনেটত তোমাৰ হেৰিও শিকিব পাৰে ধৰি লোৱা ইষ্টাৰ্টিঙত যেনেকে এপল বানানা এইবোৰ যেনেকোৱা হয় সৰু সৰু ৱৰ্ডচ বিলাক সেইবোৰ আমাৰ ইণ্টাৰনেটত ইউটিউবত বা কিবাহত চাই শিকিব পাৰে সেইটোতো ইন্টাৰনেটে হয় কিন্তু আকৌ কিছুমান বাচ্ছা আছে ন বা কিছুমান পেৰেন্টছ আছে যে যি তি চাব দিয়ে মানে ইন্টাৰনেটত তোমাৰ ভাল ভাল ভিডিঅ' নহয় নৰ্মেল এনে ভিডিঅ' চাব দিয়ে ত' সেইবিলাকতো ক্ষতি কৰে ন বাচ্ছা বিলাকক ত ইন্টাৰনেটৰ মানে ভালো যেনেকে আছে বেয়াও আছে ভাল হয় আমি যদি ইণ্টাৰনেটটো ইউজ কৰিব জানো ভালকে তেতিয়াহ'লে এইটো ভাল হয় যদি আমি ইণ্টাৰনেটটো ইউজ কৰিব নাজানো সেইটো আমাৰ কাৰণে শত্ৰু ক্ষতিকাৰক হয় আৰু হয়নে নহয় চোৱা এতিয়া যেতিয়া আমি আমি যেতিয়া ইণ্টাৰ আমি এতিয়া ইন্টাৰনেট ইউজ কৰি আছো আমি জানো আমাৰ কোনটো ক্ষতি কৰিব কোনটো ক্ষতি নকৰে বা আমি কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব কিন্তু যোনটো এচাম সৰু বাচ্ছাৰেতটো সেইটো বুজি নাপায় ন তাৰ কাৰণে কোনটো ভাল হয় কোন টো বেয়া হয় সেই টো নিজে উম যেনেকে তেনেকে ইউজ কৰিব, আৰু ষ্টাৰ্টিঙত যদি আমি বাচ্ছা এটাক মানে আমি সকিয়াই দিব লাগিব যে, তোমালোকে এইটো এইটো বেয়া হয় এইটো কাম নকৰিবা। ইণ্টাৰনেটৰ এইটো চাই বেয়া চাইডো আছে তুমি এইটো চাইডত নাযাব বেয়াটো নিবিচাৰিবা তুমি ইন্টাৰনেটৰ পৰা সদায় ভাল বস্তু সেইটো আমি গাজেনত বা প্ৰেৰেটচ বিলাকে আগতে শকীয়াই দিব লাগিব বাচ্ছোক। যে আমি কি কৰিব পাৰো, যে আগতে কৈ দিব লাগিব এইটোটো ত ভাল বস্তু হয়, তুমি এইখিনিতে থাকিবা তুমি বেয়া ফালে নাযাবা। কিন্তু আজালি বহুত বচ্ছা এনে হয় এ আই বা ইাৰনেটৰ পৰা বহুত বেয়া বেয়া কাম বিলাক কৰে ন বেয়া ৰাস্তাত গুচি যায় সিহঁতে। ত সেইটোয়ে আমি নিজে হেৰি কৰিব লাগিব যে আমি ইন্টাৰনেটটো ভালকে ৰাখিব বিচাৰো নে বেয়াকে ৰাখিব বিচাৰো হয় নে নহয়? তুমি কোৱাচোন তোমাৰ মতে মানে কি বাচ্ছা বিলাকে কি কৰিব লাগে? ইন্টাৰনেটটো ইউজ কৰিব লাগে নে নালাগে? সৰু বাচ্ছা বিলাকে। উ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' কি বা।